হেল্ল'?
অ?
অ', শুনিছে স্মিত?
অ', শুনিছো-শুনিছো।
কি হ'ল তোমাৰ ফোন লগা নাই নেকি?
নাই লগা। কি বা ব্যস্ত দেখাই থাকে কিয় কি বা?
নাইতো মইতো।
অ'-অ', অন্য এটা কালত বিজি আছো সেনেকে
নাই-নাই অন্য কলত বিজি নাই। ভাত খালা?
অ', খালো-খালো। আপুনি খালে?
খালো-খালো, বৰদাহত আহিছিল গধূলি আমাৰ ঘৰলে। তাৰমানে মই ৰাতিপুৱা কৈছিলো ন, সেয়া দিছিলে শৰাই দিছিল। ছিলে সন্ধিয়া শৰাই খন ভাঙিছে শৰাইখন ভাঙা কাৰণে ফল-মূল, প্ৰসাদ-চসাদ লৈ পেলাই আহিছে আমাৰ তালে। তাৰপিছতে আৰু অফিচৰ পৰা আহি পাইছো বৰদাহত অলৰেডি বহি আছে আমাৰ ঘৰত। মোক ফোন কৰিছে। মোক ফোন কৰিছে মই কৈছো বহক-বহক মই আহি আছো দিয়ক হেনেকে কলো তাৰমানে মঙগলবাৰ মংল আমাৰ মংগল চন্দ্ৰ মন্দিৰত ভোগ দিয়ে ন। তাৰপিছতে কৈছে ভোগত তোমাৰ কেতিয়াবা পায়স দিয়ে কেতিয়াবা খিচিৰি দিয়ে।
অ', অ', খিচিৰি খাব পাৰি মানে তাতে গৈ পেলাই?
অ', পাৰি। মানে এনেকে বাতি-বাতি দিয়ে আৰু। মংগল চন্দী দুৰ্গা মাৰ এটা ৰূপ হয় তাৰমান মংগলবাৰে দিবলৈ, তাৰমানে আমাৰ এই ৰাস্তাটোত আগতে বহুত এক্সিডেন্ট হৈছিলে বহুত মানে বহুত আৰু
এই মানে গীতানগৰৰ ৰা
এই ৰাস্তা আমাৰ এইখিনিতে আৰু চৌক টোতে। আমাৰ যোনটো বাইলেনটো আৰু সোমাই সেইখিনি চক টোত মানে এই গীতানগৰ থানা খন ক্ৰচ কৰি বহুত আগতে এক্সিডেণ্ট হৈছিলে, সেই তেতিয়াহে চবেই চব ৰাইজে মিলি এই মংগল চন্দী মন্দিৰ টো পাতিলে, পাতাৰ পিছৰ পৰা কিন্তু সচা দেই এইটো মানে বন্ধ হৈ গ'ল।
অ, হয় নেকি? অ, চন্দিটোতো উম, সেয়া তোমাৰ দুৰ্গা মা এটা ৰূপ্নচন্দি পূজা আক যে কৰে যে দূৰ্গা পূজাত যে? অ'। অ, মই নাজানো কিন্তু, আপোনালোকৰ ওচৰত ক'ত তাতে মন্দিৰ আছে। মই দেখা নাই এইটো।
মানে সোমাই ৰাস্তাত সন্মুখতে আছে। আৰু বহুত, আ', বহুতে বিশ্বাস কৰে আৰু এই মন্দিৰটো সেইকাৰণে বৰদাইটো প্ৰায়ে শৰাই দিয়ে থাকে। কিবা ভাল অকেজনত শৰাই দিয়ে থাকে আজি-আজি প্ৰথম মঙগলবাৰে-মংগলবাৰে। দিব পাৰি। অ', পাৰিবা আৰু ব সেয়াই কৈছে বৰদাই ভোগ দিব খুজিছিলে কিন্তু ভোগ আজি অলৰে বুকিং হৈ গৈছে আগতে বুকিং হৈ যায় ন, সেইকাৰণে বৰদাক ক'লে আপুনি অহা মঙগলবাৰে দিব দিয়ক তে বৰদাই আৰু আজি পইচা চইচা মোৰ হাততে দি গ'ল আৰু। বোলে দি দিবা তাৰ পিছত গাড়ী লোৱাৰ মিঠাই খোৱাবলে শুক্ৰবাৰে আহিব কৈছে চবকে কবা অ।
অ
গাড়ী লৈ আহিব আজি মোৰ গাড়ীত থৈ আহিছে ন অফিচ মই কৈছো আপুনি পইচা দিব নালাগে আপুনি নিজেও মানুহজন আহিব চবকে কব ভাল লাগিব সেনেকে কৈছো। অ আমাৰ ৰুমত আহিব চবকে মাতিম আপুনি মিঠাই আনিব তাৰপিছত খাম চবে ভাল লাগিব ততে কৈছে অ হ'ব দিয়া হ'ব দিয়া বোলে আহিম দিয়া তেনে আছে
অ লৰাই বিয়া পাতিব নেকি?
লৰাই বিয়া পাতিব কাৰণে ছোৱালী বিচাৰিয়ে আছে ক'ৰবাত ছোৱালী আছে যদি দিব।
নহয় আকৌ সিহঁতকতো বঢ়ো ছোৱালীহে লাগিব।
ছোৱালীয়ে বিচাৰিছে বড়োদাই মানে কয় আৰু যে মইও ধৰা বেংগলী ছোৱালী হে বৌ বৌ হেনেকে পাতিলো এতিয়া লৰাক ত এটলিষ্ট কোনবা এটাটো মানে সেইটো লাইনত যাওক আৰু নিজৰ সেয়াটো ৰাখক আৰু। উম, তাৰপিছত জীয়ে ক আছিল আজি ছোৱালী ছোৱালীয়ে কৈছে বিয়াৰ কথা নুশুনেই ছোৱালীজনীয়ে। কৈছে কিয় বিয়া পাতিব লাগে বিয়া পাতি
ছোৱালী ছোৱালীজনী ডাঙৰ নে ল'ৰাটো ডাঙৰ?
ছোৱালীজনী ডাঙৰ।
অ ছোৱালীজনী ডাঙৰ।
ছোৱালীজনী ডাঙৰ ছোৱালীজনী এতিয়া থাৰ্টি হৈছে তাইৰ বয়স। ধ্ৰি তি হঁতৰ সমান আৰু ছোৱালীজনী। আঁহ। অ দিবৰ পৰা হৈছে, তাইক তাইকতো দিবই বিচাৰে কিন্তু তাই বিয়া নাপাতে।
তাই কি তাই কিবা বেংগালৰুত কিবা পঢ়ি থকা নাছিলে জানো ছোৱালীজনীয়ে?
তাই কিবা পঢ়িও আছে আৰু তাই কিবা কামো কৰি থাকে, তাতেটো মেক্সিমাম জব তোমাৰ ৱৰ্ক ফ্ৰম হ'ম ন?
অঁ হ হ।
তাতে কৰি আছে ত তাই কৈছে যে, বিয়া পাতিম যদি বেংগালৰুত বেংগলৰতে থকা ল'ৰা হ'ব লাগিব আৰু তাতেই ছেটেল হ'ব। তাই মানে ইয়াৰে ল'ৰা বিয়া নাপাতে, নাহে।
পঢ়িছিলে ত'।
তাই কিবা কিবি পঢ়িছে বহুত। ইমান সেয়াকে নাজানো কিন্তু আজি আৰু তাকে তাই মই কলো কিয় বিয়া নাপাতা? কৈছে নাই নাই নাই নাই বিয়া কিয় পাতি বিয়া এতিয়া আজাদীত আছোঁ। ত' ভালে আছো দেখা নাই কেচ বোৰ সেনেকে কৈছে।
অ নহয় ঠিকেই দিয়কচোন আজিকালি ছোৱালী বিলাকে নিজে চাকৰি তাকৰি কৰি বিয়া পাতাই ভাল। মই ভাবো আৰু ন অ অ আৰু আৰু বিয়াৰ পিছত চাকৰি কৰা নহয় আৰু মানে।
চাকৰি কৰা নহয় অ। অ বৰষাই ফোন নহয় মোক মেছেজ কৰিছে। ফোন কৰা নাই মেছেজ কৰিছে যে জুৰিবা এনেকে তেনেকে প্ৰথমতে খবৰ ললে, তাৰ পিছত ক'লে মইয়ো এনেকে চিভি খন আপোনাক দি ছোঁ এনেকে যদি কিবা হয় মোক ক'ব। মই কৈছো হোৱাটো হও হও কৰিয়ে আছে কিন্তু হোৱা নাই। হলেতো নিশ্চয় মই তোমাক দি দিম তোমাকটো চবেই চিনি
পাই অ আৰু এদিন মই আপোনাৰ আগত গৈ পেলাই মই কোৱা নাই চুকা দা চাৰৰ আগত যে মই সেইকাৰণে আপুনি অ পিংকু দাই আহি পেলাই কৈছে।
চবে বোলে কৈছে লৰা ল'ৰা ল'ব আৰে চাৰিটা ল'ৰা ল'ব নেকি? দুটা ল'ৰা লওক দুজনী ছো
অ অ অ অ অ আৰু নহয় যোৰ পিঙকোৱে কৈছে বোলে বহুত পোষ্ট ওলায় ওলাই আছে তোক তই কিয় এপ্লাই কৰা নাই? মই কৈছোঁ পোষ্টটো ওলোৱা নাই কত পোষ্ট ওলাই আছে? এ সেয়া ক'ব নোৱাৰো কি পোষ্ট ওলোৱা বুলি কৈছে। এ এপ্লাই নকৰাকে মোক কৈছো মইটো কৈছোয়ে তাই ভাবিছে নেকি, মই খবৰটো নিদিলো বুলি মই কৈছো নহয়। মই জুৰি বা লগত লৈ জুৰি বাৰ সন্মুখতে মানে কৰি আহিছো।
উম কৈছিলা তো কিন্তু তাই চিভি খন দিয়াই ভাল হৈছে কাৰণ চিভিখন দিয়া নাছিলে ন মইয়ে তো চব ফাইল বিলাক ৰা খিছো ন চিভি বিলাক চবৰে, ত' মই তাইখন কালি প্ৰিন্ট আউট ওলাম ওলাই পেলাই মই তাতে
অ তাতে থৈ দিব। আৰু সেই মই তেতিয়া মোক কৈছোঁ জুৰি বাইদেৱে আপোনাৰ বিষয়ে কৈছেও যে, এই আহিলে আৰু চিন্তা নাই মানে আৰু। হয় ন নহয়? অ অ অ অ। ভাল ভাল ভাল। আৰু মানে জেমত থাকিলে বেছি ভাল তাই তাইৰ জেমৰ অ জেমৰ টো জেমৰ মানে হেৰি হৈছে কি তাই জেম জানে নিহাৰীকা এটা অপচনেল লাগে তো মানুহ
লাগে লাগে লাগে অ অ মই মই কেলে তোমাক সেয়াৰ আগতে ছাৰৰ আগতে কোৱা নাই তাই জেমত ইমান এক্ পাৰ্ত। কিন্তু তাই আগতে ইমান জলদি জলদি কাম বিলাক কৰিছিল যে মোৰ মোৰ মনত আছে ন এবাৰে পাইছোঁ মই তাইক তেতিয়া তোমালোক আছিলা নে মই যেতিয়া তাইক পাইছোঁ
আছোঁ আছোঁ
মানে প্ৰথম যেতিয়া তোমালোক এবছৰ নে কিমান নাছিলা তেতিয়া তাই আগতে সোমাইছিল নেকি পিছত ছেকেণ্ড বাৰ
অ নহয় নহয় তাই ডিচকণ্টিনিউ কৰাই নাই তাই কৰিয়ে আছে
নহ তাইও টো এবছৰ মাজত নাই
নাই নাই আছে এটাই
ক'তা মইতো তাইক পোৱা নাই টু থাউজেণ্ড টুৱেণ্টিত মই যেতিয়া সোমাইছো তাৰ কেইদিনমান পিছতহে তাইক পাইছোঁ অ নহয় কেই কেইদিনমান পিছত তাই মানে হয়তো এক বছৰ নহয় কেইমাহমান গেপ গৈছে তাই অ কাৰণ তাৰপিছত চবে তাইক মাতক কাৰণ তাইৰ প্ৰজেক্টৰ বৰ্ধন ছাৰৰ লগত গৈ পেলাইও মই প্ৰজেক্ট তৰ কি বাজেট বনাইছো মোৰ মনত আছে কৈছে চব বৰষাই বনাইছিলে তাৰপিছত চাইছো মানে চিষ্টেমেটিক আৰু বনাবলে মোৰ সেয়া হোৱা নাই আৰু
অ নাই তাই তাই অ তাই বেছি দিন হেই কৰা নাই সেই কৰা নাই মইতো ডেৰ বছৰ উম আৰু দীপাঞ্জলি এক বছৰ মই ডেৰ বছৰ হোৱাত মই বিৰাট ভাল পাইছিলো জানানে মোৰ মানে ছোৱালীজনী যেতিয়া সৰু আছিলে, অ মই মানে আহাৰ কাৰণে ইমান মাথা মাৰা নাই আৰু আৰু মানে মোৰটো ডাঙৰ হৈ লওক আৰু মানে মোৰ মোৰ এক বছৰত মই গৈছো অ মই ধুনীয়াকে আৰু মানে আঢ়ৈ বছৰ হৈ গৈছে মোৰ অ মানে সেই ভাল লাগিছে আৰু মানে আৰু বস্তুটো
ঠিকে ঠিকে, মিলি গৈছে আৰু মই কিন্তু মোৰ কিন্তু ব্ৰেক হোৱা নাই
অ আপোনাৰ ব্ৰেক, আপুনি ইটোৰ পৰাই, অ অ অ এইটো টাইমতে আহি গ'ল আপুনি
উম সেইটো টাইমতে আহি গলো সেইটো কাৰণে
আৰু আমি ধৰক সৰু ল'ৰা ছোৱালীৰ মাক ইমান দূৰৰ পৰা আমি যোৱাতো অসুবিধা মানে আৰু মানে উমহ, ৰিক্সো আছিলে অ অ যাবও নিদিলে হয় ধৰক পাৰিলেও নোৱাৰিলেও হয়
আমি অফিচতে তিনিবাৰ মান চেক কৰিছোঁ তুমি অফিচত চেক কৰি
অ কৰিছোঁ মইতো বেজি চেজিও লৈছোঁ।
ন বেজীটোতো লৈছোয়ে কিন্তু অফিচত চেকআপ
অ আহিছে দে আছে অ অ কৰি, অ মোৰ হৈছিলেও তো কপি উম মো হৈছে ছেকেণ্ড পিছত বাৰ হৈছে পিছৰ ফিচটোত যে হৈছিলে এক কোচত যে আৰু আহিলে যে ডা বেছিকে যে অ অ হয় হয় ছেকেণ্ড ফেচ মই জইন কৰাৰ পিছত মই ছে একৈশত জইন কৰিলো নহয় জুন মাহত তাৰপিছতে সেই জুলাই মানতে মানে সেই পিছৰটোতে মানে হৈ গ'ল।
আচ্ছা আচ্ছা মোৰ মোৰ হোৱা নাছ- ছিল। কিন্তু মই তিনিবাৰতে নিগেটিভে আহিছিল। মোৰ মাদাৰ ইন লৰ হৈছিলে। আমি মাদাৰ ইন লক বহুত ছেফলি ৰাখিছিলো ভাই। ভয়তে তেতিয়া জ্ঞানো সৰু আছিল। মোৰ ভয় এটা আছিল আৰু আমি সৰু সৰুৱে আৰু
অ সৰুৱে অ নাই আতি এতিয়া সেই হৈছিলে কি উম মোৰ মোৰ হৈছিলে এওঁৰ হৈছিলে তাৰপিছত আম ৰ ছোৱালীজনী হৈছিলে, কিন্তু মানে সেয়া আৰু উম কি এ একো সেনেকোৱা নহ'ল যে চিৰিয়াচ কিবা নহ'ল আৰু কিন্তু গাটো বেয়া লাগে আৰু মানে
অ মোৰ নহয় তোমাৰো চিৰিয়াছ হোৱা নাছিল যাৰ হৈছিল ছিলে কিন্তু বহুত চিৰিয়াছ হৈছিলে মোৰ নিজৰ দাদাই মৰাৰ পৰা বাচিছি এ মোৰ অ এই প্ৰথমতে তাক নিলে জালুকবাৰীলে, এই যে এ আয়ুৰ্বেদিক হচ পিটেলখন যে নোৱাৰি মাই গড তোমাৰ মানে ক'ব নালাগা আৰু হেইত
মানে মানে আৰু যে কো কোনোবা মৰিছ ছিল হা আমাৰ ৰিলেটিভছৰে মানে হেৰি নগাও নগাও ৰিফেনেৰী সে হৈছে বঙাইগাঁও ৰিফেনেৰীত। আপোনাৰ যাবই নোৱাৰিলে কোনো। দ দূৰৰ পৰা চাইছে কি যে ৰূপ গৈছে নহয় আৰু কোনবাৰ মৰিলেও নাযায় কোনো
অ সেইটো আমাৰ দাদা কি হৈছে জালুকবাৰী এইখনত আয়ুৰ্বেদিক খনত ৰাখিছে তাতেটো অক্সিজেনৰ অভাৱ, তাৰ পিছতে কৈছ নাই নাই তোমাক ইমিডিয়েট জি এম চি নিব লাগিব আকৌ গাড়ীত বঢ়াই দিছে যেনটো নিজে নিজে ধৰিব লাগে, তাৰ পিছত নিচে আৰু সি কয় মই আজি এইটো চিটত বহি আছো মোৰ দেখিছো আজি ৰাতি ইটোৰ ভিতৰতে ৰাইট চাইডৰ মানটো মৰি থাকিল, ইটো মৰি থাকিল সি মৰি থাকিল মই যে কেনেকে বা চিছো আৰু মানে মই এইটো ক মোবাইলটো চি ৰা তি মোৰ মোবাইলটো সি চাৰ্জত দিছে ৰাতিপুৱা সি মৰি থাকিল, মোৰ মানে কি কৈছে মই যে মৰাৰ পৰা বাছি আহিছে আৰু সি এবাৰ খালি ভিডিঅ' কল কৰিছে আৰু কৈছে এবাৰ তোমালোকক চাই লওঁ দিয়া। কি হয় না জানো তোমালোকে ভালকে থাকিবা আমাৰ ইহঁতক চাবা সেনেকে কৈছিলা আমি কিমান কান্দিছিলো এইটো।
অ বাপৰে আৰু আপোনাৰ লক্ষ খবৰ ল'ব নোৱাৰি ক'ত আছে কি নাই কি যে এটা পৰিৱেশ গৈছিলে ক কভিডৰ মানে।
কিছু মানে কয় এইটো মিছা মিছা খং উঠে জানানে কাৰণ আমি ফেচ কৰি পাইছো ন যে মৰাৰ পৰা বাছি। যে মানুহবিলাক, মিছা নহয় জানা সঁচা হৈছিলে হোৱাত হৈছিলে এটা বেয়া এটা আহিছিলে আৰু সেনেকুৱা।
আৰু মানে সঁচাকে উশাহ নিশাহত কষ্ট পাইছে ন।
বাপৰে উশাহ নিশাহ লোৱা কষ্ট মানে উশাহ ঘূৰিয়ে নাহে ইমান অক্সিজেন নললে মানে অক্সিজেন বা দাদাকটো মানে বহুত বেছি দিব লগা হৈছিল। মৰাৰ পৰা বাচিছে আৰু মুঠতে সেইটোৱে আৰু ঘুৰি আহিছে আৰু সি নিজৰ নিজৰ যদি শক্তিটো আছে ঘূৰি আহিছ সে আহিব পাৰি আৰু সেনেকুৱা হৈছে।
নহয় প্ৰথম প্ৰথম কেই প্ৰথম বিলাক যেতিয়া মানুহ হৈছিলে তেতি এতিয়া বৰ ভাল মানে চিকিৎসা পালে হয় নে নহয়? কিন্তু পিছৰ ফালে যিবিলাক হ'ল আৰু মানে সেইবিলাকৰ আৰু সেই নহ'ল উম। কি এ এই যধে মধে চাৰিওফালে মানে হেৰি হৈ
উম উম উম হয় দিয়া সেনেকুৱা হ'ল। পিছলে আমাৰ বৌৰু হল দাদাৰ হৈছিল কাৰণে বৌ হল এতিয়া মাক কি কৰো মাক আমাৰ ঘৰত আনিছো পোৱালিটোক দ বাইদেউৰ ঘৰত দিছো। তাত দুইটাকে ৰখাটো অ- সম্ভৱ ন ল'ৰা ছোৱালা ল'ৰাটোক তুমি দেখা তাৰ স্কুল পাতি- কি নাই মা আমাৰ ঘৰতে থাকক ঘৰতহে থাকিব একো নাই সেনেকুৱাকে কি অৱ- স্থা তাইক কেতিয়া খাব পব- কোনে দিব? তাইক আকৌ হোম হো ঘৰত
হোম অহ ইছ ৰাম আৰু যে প্ৰথম যাওঁ। যে মানে কভিডৰ সেইটোত যে মানে উ সেই এ ৰিপৰ্টাৰ আহে যে আপোনালোকৰ ঘৰত কাৰ কাৰ হৈছে অমুক হৈছে তমুক হৈছে এই বা কভিড হোৱা প্ৰথম কভিড হোৱা মানুহকেইটাক আৰু চবেই চিনি পায় আৰু।
চবে চিনি পায় হয় দিয়া দেই‌। তেতিয়াতো আৰু ফেচিলিটিও ভাল আছিল বৰোদাও হৈছিল ন বৰোদাৰো প্ৰথম হৈছিল।
হস্পিতেলত আছিল নেকি?
অহ। তেতিয়াতো মই বৰোদাক প্ৰথম প্ৰথম ভালকে চিনিও নাপাওঁ মই অফিচত সোমাইছো সেই সবেই কৈছে বৰোদাৰ এয়া হৈছে কভিড হৈছে কভিড হৈছে তাৰপিছত কেলাছে খবৰ ল'ব যোৱাৰ কাৰণে কলাচকে অফিচত আহিব দিয়া নাছিল নহয়।
অহ অ হয় নেকি?
ত‌ অ
উম নাই অ মোৰ কি মনত আছে বৰষাবাৰ হ'ল হা মানে তাৰপিছতে বৰষা বাৰ হওঁতে আৰু বৰষা বাৰ খবৰ দিলে আৰু মানে যে সেয়া আৰু কভিডৰ হ'ল মোৰ এনকে কৈছে কওতে আৰু মই ফোন কৰিলো অফিচত আৰু মানে হা মই এতিয়া কৈছো চছেকেণ্ড ফেজটোতে আৰু দেই আমি ফোন কৰিলো আৰু মই শৰ্মচাৰক যে ছাৰ এনেকে বৰ- ষাবাৰ কভিড হৈছে বৰষাবাৰ যাৰ যাৰ ৰুমত গৈছে সেই সেইদিনাখন সেই গোটেই মানুহ খিনিকে আহিব দিয়া নাই তিনদিন অফিচ
হাঃ হাঃ অ সেনেক-
মনত অ সেনে অ সেনেকুৱা হ'ল আৰু মানে জাক জাক আহিব দিছে তিন দিনে আহিব দিয়া নাই মোৰ আৰু মো- বিহুৰ সময়ত হৈছিল দিয়া। একৈশটা বাইশত আহিছিল নেকি আৰু মাজতে এই বস্তু? ৰো পাইছে আৰু এনে বিশ- পৰা আকৌ বাইচত আহিছে চাগে একৈশৰ বছৰো নাছিলে হয়নে। অ বাই অ বাইশৰ জানুৱাৰীতে হৈছে আৰু মোৰ জানানে‌। তেতিয়া আৰু সেই পালো বিহু আছ- ছিলে সেনেকে মানে যাই পেলাই একেলগে ছুটি হৈ গ'ল আৰু এসপ্তাহ মানে আৰু। কিন্তু কি দুখ লাগিছিলে‌‌ কোনো খো-খোৱা বনাই দিয়া মানুহ নাই, নিজে-নিজে বনাই থাকিব লাগিব। তাৰছত মাহতক খবৰ, অ' মাহতক খবৰ দিছো মাহতেও কোনো নাহেয়ে।
উম, আমাৰ ইহঁত এওঁলোকৰ খুৰাকটো ঢুকাই থাকিল সেইখিনি সময়তে এ আমি খুৰাকক না চাব পাৰিছো, না কিবা কৰিব পাৰিছে, একোৱে নোৱাৰিলো। হস্পিট অ' ঘৰলেও আনিব ন, অ' কভিডত ঘৰলৈও আনিব নিদিলে, সেনেকেই হস্পিতেলৰ মানুহে সেয়া কৰি দিলে।
অ', এ তাৰে আকৌ বি-বিচ ন বিচৰে আকৌ এ ডিচেম্বৰত হা, ডিচেম্বৰতে বিচৰ ফাৰ্ষ্টতে হৈছিল ন ক'ভিড টো মাৰ্চত, উ মাৰ্চৰ পৰা হৈ হৈ ন নৱেম্বৰ মানত অকমান কমিলে ন মান বস্তুটো, তাৰপিছত বিছত মোৰ শ-শহুৰ দেউতাৰ ষ্ট্ৰোক হ'ল, ষ্ট্ৰোক হওতে হে ভগৱান মেইন ট্ৰিটমেণ্ট নকৰে আপোনাৰ, এই সেইয়া নিকিনে কভিদ টেষ্ট তাৰ কাৰণে এদিন বেলেগ ৰুমত তিনদিনৰ কাৰণে থৈ দিছে আৰু মানে। তাৰ পিছত পিপি কিট, পিপি কিট যে কিমান কিনিছো জুৰি বা মানে ডক্টৰ বিলাক যে ভিজিট কৰে যে, ভিজিট কৰিব পিপি কিট এটা পিপি কিটৰ দাম পোন্ধৰশ-পোন্ধৰশকে মানে, যেই বাৰ ভিজিট যায়সেইবাৰে পি কিত কিনি কিনি দিব লাগে। অ', মানে তাৰপিছতহে তিনিদিন পিছতহে যেতিয়া কভিড নিগেটিভ ওলাইছে তেতিয়াহে আই চি ইউত নি ভৰাইছে।
ভৰাইছে, হয় দিয়া। উম, উম। এই হৈছে বহুত সেয়া হৈছে, আৰু মোৰ মাক তো মই ট্ৰিটমেন্টে কৰিব নোৱাৰিলো, মানে মায়ে একো লোৱা নাছিলে। এয়া তোমাৰ মে একো মানে ভেকচিন লোৱা নাছিলে। আমি দিয়া নাছিলো আৰু বয়স হৈছে মাৰ ভেকচিন ললে কিজানি কিবা সেয়া হয়। পিছত ডক্তৰেও নাচাই আকৌ ভেকচিন নোলোৱা মানুহক, সেনেকুৱা হল। সেইতোটো মা অকমান ট্ৰিট মেন নাপায়ও ঢুকোৱাৰ নিচিনা, এইৰ মা নহয় মোৰ মা।
হাম তাকেতো কৈছো, আপোনাৰ মা ঢুকুৱাটো মই গম পাওতো মানে খবৰ আমি যোৱা নাই বাৰু কিন্তু মানে আ মই যো, অ' গৈছিলে আমি যোৱা নাই কিন্তু গম পাও আৰু মানে ঢো কোৱটো মই মানে। তেতিয়া তেওঁ কভিডত ঢুকাইছিল নিকি?
কভিড হোৱাগে নাছিল, মাৰ মানে এষ্টমাৰ প্ৰব্লেম আছিলে। এজমাৰ প্ৰব্লেম অ সেইখিন সময়ত, সেইখিন সময় কেইদিনমান পিছত আৰু মাই মানে ভেকচিন-চেকচিন লোৱা নাছিলে, কিন্তু ড্ক্তৰে এতিয়া নাচাই ভেকচিন নোলোৱা কাৰণে। এ আৰু বহুত কথা, সেনেকে ডক্তৰ তাত নিব নোৱাৰি সেনেকে মেডিচিন আনি অ'।
কি, এ কি যে কিছুমান দিন গৈছে নহয় আৰু
সঁচা সঁচা, সেই দিনকেইটা মনত পৰিলে বহুত
অ', বাপৰে মোৰ যে ছোৱালীয়ে মানে তিতিয়া সেই খাই আৰু দেই, উ ঠিক উ মোৰতো বটল ফিডিং কৰে নহয় মানে এও আৰু মানে একদম কাৰ্টুনে হতি স্কুটি খনত আগফালে পিছফালে মানে কবাত বন্ধ বন্ধ হৈ গ'লে আৰু গাখীৰ নোপোৱা হ'ম। কি খোৱাম তাইক সেই বুলি ভাবি কাৰ্টুনে-কাৰ্টুনে মানে সেই পাউদাৰ লৈ আহিছিল আৰু মানে, এই এনচ এন কি চিমেলেক নে কি এটা খুৱাইছিলো আৰু মানে। সেইটো মানে কাৰ্টুনে-কাৰ্টুনে আনিছে আৰু আমাৰ।
অ'।
কাৰ্টুনে-কাৰ্টুনে আনি পেলাই ৰাখি থৈ দিছিলো ঘৰত আৰু।
হয় দিয়া, সৰু ল'ৰা-ছোৱালী থাকিলে বেছিহে আৰু স্কুল বিলাক স্কুলবিলাকৰ ল'ৰা -ছোৱালীটো চব কাকো পঠাবলে মানে সেয়া হৈ গ'ল, মাক্স পিন্ধি পিন্ধি পঠোৱা, আনা মেলা বাপেৰে বহুত ৰিস্ক আছিলে।
আৰু কেইবছৰমানটো আপোনাৰ অনলাইনতে সেনেকে ক্লাছ হ'ল। দুই বছৰ মান বহু অনলাইনতে এনেকে ক্লাছ হ'ল হয় নে নহয়? অ। বেছি অ মোবাইলটো তেতিয়াহে মানে চবকে যে মোবাইল লগা হ'ল যে।
আহ তেতিয়াৰ পৰাই হ'ল তো আগতে নাছিলে নহয়। সেইটো বাপৰে, ভাল দিন গৈছে আৰু দেই। দিয়া দিয়া তোমাৰ ছোৱালী শুলে নেকি?
অ শুলে শুলে দিয়ক দিয়ক। উম উম উম উম গোটে।